হেল্লো।
অ কি কৰিছা?
এ এনেই বহি আছোং।
উম ভাত।
খালোঁ।
কিহে।
কণী, মৰিচা ঠাৰি, দালি, আলু। লেচেৰা মাহ আৰু আলু গুটি ভাজি।
অ মৰিচা ঠাৰিটো কেনেকে খাই?
সিটো মানে গছডাল। উম গছডাল কাটি আনিব লাগিব বাকলিটো গুচাই। চুটি চুটিকে কাটি দালিত দিব লাগে বইল কৰিব লাগে। দালিত দিওঁ খাব পাৰে কেলচিয়ামৰ কাৰণে ভাল।
অ ঘৰত ভাল আও।
উম ভালেই তহঁতৰ ভাল।
উম উম ভালে।
ভাত খালি নে নাই।
ভাত খালো।
কিহে কিহে?
অ শুনা মাংস আৰু ক'লা কছু।
অ।
উম।
বাকী ভাল আৰু ঘৰত?
উম, ভালে আজি ৰ'দ নে বৰষূণ?
ৰ'দো নাই বৰষুণো নাই এনেকুৱা হৈ আছে আৰু।
অ', গৰমটো ক'ম আৰু।
গৰম ক'ম উম, ক'ম।
এতিয়া বৰষুণ ধৰি আছে নেকি?
উম, আছে গুজৰিয়ে আছে।
উম, উম। ক'তো নাযায় ফুৰিবলে?
যাব লাগিব গৰম বন্ধত।
ক'লৈ যাবা?
শিৱসাগৰ যাম বুলি ভাবি আছোঁ।
অ', শিৱসাগৰত কোন আছেনো?
ভাগিনজনী আছে।
অ', আগতে গৈছে তালে?
এবাৰেই গৈছিলো। আৰু যোৱা নাই। আহোঁতে কাজিৰঙা চাই আহিম বুলি ভাবি আছো।
অ', অ', আৰু তাত তাত যে যাওঁতে বেলেগ একো চোৱা নাই?
গৈছিলোঁ হেৰি জয়দৌল, শিৱদৌল চাবলৈ গৈছিলোঁ।
অ'। আৰু ক'ত ক'ত ফুৰিব গৈছানো?
বৰ্তমান ক'তো যোৱা নাই আৰু তাতেই গৈছিলো।
নহয় আগতে আগতে?
অ', আগতে, আগতে হা-হাটবৰ গৈছিলো। বসুন্ধৰী গৈছিলো গছপৰা গৈছিলোঁ।
অ', বসুন্ধৰিত কি আছেনো?
তাত এটা পাহাৰ আছে মূৰ্তি আছে।
অ', শিৱ কুণ্ড যে।
অ', এইয়া নিজৰা এটা আছে যে, তাতে শিৱ থান আছে। অ', অ', এই হেৰি যে কি আছিলে এইটো বসুন্ধৰী থান ওচৰতে হয় ন'?
ওচৰতে হয়।
অ', অ'। উম, চাহ বনোৱা নাই?
নাই বনাম আৰু অলপ দেৰিকে। এই ছাগলী-তাগলী আছে যে, সেইবোৰ সামৰি কৰি ল'ম আৰু তেতিয়া খাম আৰু সন্ধিয়া।
অ', ছাগলী কিমান আছে নো?
ছাগলী পাঁচটা আছে।
অ', ছাগলী বেচিছে নে আগতে?
আগতে বেচিছো দুটা পোৱালি, মটা পোৱালি, খাচী পোৱালিয়ে দুটা বিক্ৰী কৰিলোঁ।
অ', অ', কিমান আছে?
এতিয়া বৰ্তমান পাঁচটা আছে। এজনী মাইকীয়ে পোৱালি, চাৰিটা দিছে মাকৰ সতে পাঁচটা।
নহয়, নহয় হাঁহৰ কথা সুধিছো উম, বহুত আছে দেখোন।
উম, এ চাৰিটামান মৰিলেহে।
অ', অ'। কি হাঁহ এইটো মতা হাঁহ নে?
এইটো উম, পাতি হাঁহ আছে।
অ', অ' এফালে কি কি হাঁহ পাইনো?
এইফালে ৰাজহাঁহ পায়, পাতিহাঁহ পায়, চীনা হাঁহ পায়, এইবোৰে আৰু।
উম। বাকী বৰষুণ ধৰি আছে, এতিয়া।
উম, অকণ অকণ দি আছে। এৰে, দিয়ে, তোমালোকৰ ফালে নাই পৰা নেকি?
নাই, নাই আমাৰ বৰষুণ নাই, দুপৰীয়া সময়ত, ৰাতিপুৱা পৰিছিলে দু পৰিয়া ৰ'দ দিলে, তাৰপিছত আকৌ এতিয়া বৰষুণ ধৰি আছে, ৰাতিলৈ দিব চাগে
অ', দিয়াই ভাল দিয়া। পথাৰবোৰতো পানী নাই।
অ', খেতি বাতি কৰিছা নাই?
নাই, পানী কাৰণে অপেক্ষা কৰি থকা গৈছে।
অ', এতিয়া এইটো, এইটো চিজনত কি কি খেতি কৰে?
এতিয়া শালী, বাও এইবোৰে কৰে।
অ', মানে এতিয়া হেৰি
জিকা, তুৰৈ, ভেন্দি, লেচেৰা।
অ', অ' আৰু ধান হয় ন, ধান এ এতিয়া কি ধান, শালি ধান কয়, বাও ধান কয় যে মানে কি?
ধান হ'ব আৰু শালি ধান হ'ব।
অ', অ'।
আমাৰ ইয়াত, এইটো মাহতে ৰুই শেষেই হ'ল হয়। কিন্তু এতিয়া বতৰ নাই কাৰণে ৰুব পৰা নাই, মানুহে।
অ', আগতেটো এইটো চিজিন বা এইটো ছিজনতো বানপানীয়ে হৈছিলে।
আমাৰ আগতীয়া হয়, ইয়াত বতৰ।
অ', অ'। এতিয়া খেতি হোৱা নাই আৰু।
নাই নাই, ভেকুলী বিয়া পাতিব লাগিব চাগে
অ' পাতিছে নহয়, ঠায়ে, ঠায়ে দেখিয়ে আছো এইকেইদিন, ভেকুলী বিয়া পাতিছে। উম, কাপোৰ লগাই আছা নে, শেষ হ'ল এতিয়া?
আ, এতিয়া বৰ্তমান শেষ হ'ল, লগাব পৰা নাই।
অ', অ'।
লগাম‌ আৰু।
উম, চাদৰ মেখেলা নে?
চাদৰ মেখেলা।
উম। অ' এতিয়া মৰাপাটৰ খেতি কৰে নেকি বাৰু।
অ' এতিয়া মৰাপাট কৰেতো, এতিয়া আৰু এক মাহৰ পিছত মৰাপাটতো কাটিব। কাটি পুখুৰীত গড় দিব, তাৰপিছত এৰুৱাব কাটিব হ'বই এতিয়া।
অ' তাকে আগতে দেখো মানে কিন্তু এতিয়া এই খণ্ডত মানে দেখাই নাই, মৰাপাটৰ খেতি।
নাই আছে ঠায়ে, ঠায়ে আছে। কিন্তু গড় দিবলৈহে পানী নাই পুখুৰীত।
উম, পানীৰ কাৰণে। খেতিটোৰ কাৰণে পানী লাগে নেকি?
উম খেতিটোৰ কাৰণে পানী লাগে
অ সৰিয়হে ঠাণ্ডা দিনত হয় ন
সৰিয়হ ঠাণ্ডা দিনত হয়
অ আৰু তিল
ডিচেম্বৰ জানুৱাৰীলৈ জানুৱাৰী ফেব্ৰুৱাৰীলৈ সৰিয়হটো তুলিয়েই দিয়ে তিল এতিয়া পেলাব পেলাইছে কিছুুৱে খালি তিল হ'ব এতিয়া যিটো তিল মানুহে তুলিলে সেইটো আহুত
মানে কিনো সেইটো আহো আৰু খালি মানে
তিলটো আহু তিলটো চ'ত চ'ত বহাগত পেলাই দিয়ে সেইটো বৰ্তমান তুলিয়াই দিয়ে আৰু এতিয়া বৰ্তমান যিটো তিল পেলাই দিয়ে সেই তিলটো আঘোণ আৰু পুহ মাহত বা ডিচেম্বৰ জানুৱাৰীত তুলিবই হয় যায়
উম উম তেনেহলে এতিয়া ধান ধানো হোৱা নাই আৰু ধান খেতি
নাই বৰ্তমান ৰাইজৰ বহুত অসুবিধা বতৰৰ কাৰণে শেহতীয়া হব
উম আজিৰ পৰা বৰষুণ দিছে দিব চাগে কেইদিনমান
উম উম জানো ভগৱানে কি কয়
উম বোৱা হ'ল নে নাই
হাল বোৱা হল আকৌ বাব লাগিব অ হাল বাৰী থাকে বতৰ নহয় বন গজি যায়
অ ঘৰত কোন কোন আছে আৰু
মই আছো ছোৱালীজনী আছে দেউতাক আছে আৰু ভতিজা এজনী থাকে
অ তে আছেনে নাই এতিয়া ঘৰত
ভতিজা জনী ওলাই গৈছে ছোৱালীজনী আছে
অ চাহ খাবা নে নোখোৱা এতিয়া
অলপ দেৰিকে খাম আৰু
উম কিহতে হেবা
কিবা এটা বনাই খাব লাগিব কঁঠাল পিঠাকে খাম বুলি ভাবিছোঁ
অ কঠাল আছে ন
কঁঠাল বহুতেই আছে বিক্ৰী কৰিব পাৰো বিক্ৰী কৰোতা মানুহ নাই যে
অ আমাৰ ঘৰতে কঠাল নাইয়ে আমি খাবলে নাপাওঁ কঠাল মই নাখাওঁ বাৰু গুটি কেইটাহে খাওঁ
উ গুটিটো বৰ কেলচিয়াম আকৌ ভাল
উম এতিয়া চবৰ ঘৰতে কঁঠাল গুটিই আৰু দালিতে কঠাল গুটি চবতে কঁঠাল গুটি ঘৰত শাক চব্জি হৈছে নে নাই
শাক চব্জি নো কি বতৰৰ কাৰণে নহ'ল আগত মই জলকীয়া মানে ত্ৰিছ চল্লিছজোপা বস্তাতে মাটি দি কৰোঁ। অ, দুই তিনি বছৰ জলকীয়া নিকিনাকেই খাওঁ। এতিয়া মানে পানীও নাই মাটিও নাই দেহাতো অলপ অসুস্থ, গতিকে এইবাৰ জলকীয়া খতিত তেনেকৈ কৰিবই নোৱাৰিলোও, তথাপি তিনি চাৰিজোপামান আছে নিকিনাকৈ খাই আছোঁ বাৰু।
অঁ, আৰু কিমান আৰু কি কি শাক- পাচলি হৈছে?
লেচেৰা মাহ আছে, কোমোৰা আছে।
অ। ৰঙালাও হোৱা নাই নেকি?
ৰঙালাও আগ আছে। আগতটো খাওঁ ৰঙালাওটো নাখাওঁ আমি।
অঁ, অ, উম।
ভাতকেৰেলা আছে।
অঁ।
এইবাৰ বাৰু, তিতাকেৰেলা কৰিছো। উম, তিতাকেৰেলা কৰিছো। জিকা, তুৰৈ তাৰপিছত এইটো কি কয়, স্কচৰ- স্কচৰ চাং এখনো দি পাতিছে বাৰু। নাই, নাই চাং পাইছেগৈ আৰু গছডাল।
অঁ, অ, সেইটো হ'ব লগা দেখা নাই, আজিলৈকে স্কচ লগা দেখিয়ে পোৱা নাই।
ভালকৈ খেতিটো কৰোঁ বুলিলে বহুতেই লাগে। এইবাৰ প্ৰথম কৰিছোঁ যে কি হয় বাৰু চাওঁচোন।
অঁ, অ এ, বেছি বৰষুণ পালেও বেয়া হব। উম, বৰষুণ, বৰষুণটো নিদিয়া আগতে হব লাগে আৰু, উম। এতিয়া ভালে আৰু ন?
উম, বৰ্তমান ভালে।
অঁ, অ, দিয়া হ'ব দিয়া, মোৰ কাম আছে কাম অলপ কৰি লম। তাৰপাছত আকৌ ফোন কৰিম দিয়া, অলপ পাছত। উম, হব।
থেংক ইউ।